নমস্কাৰ।
এক
কি কৰি আছা-
শুনি আছো কি কৰিছা।
এ মই এনেই আছো ভাতকেইটা খাই অকমান বহি আছো।
কি সুন্দৰ গৰম পৰিছে নহয়।
এ নকবা ৰ'দৰ কথা এতিয়া দেখিছ নাই কিমান চাৰি বাজি। ছাব্বিশ মিনিট হ'ল এতিয়ালৈকে বেলি তোমাৰ হেৰীয়ে হোৱা নাই ইমানে ৰদ ওলাইছে।
উম বহুত আজি পুৰা ব- আঠত্ৰিছ ডিগ্ৰীমান হৈ গৈছে গে আজি। বহুত বেছি ৰ'দ হৈছে ইমান।
ৰাজস্থানৰ কথা ভাবা ওন। কি হৈছে চাগে।
তো অৱস্থা নাইকিয়া হৈছে। ইমান বেছি ৰ'দ হ'লে মানুছ জীয়াই থাকিবলৈ অসুবিধা হৈ যাবগৈ দেখোন।
সেইটোৱে। আৰু তোমাৰ কেনেকুৱা বেমাৰ হৈছে মানুহবিলাকৰ।
অ' তাকেতো। কি হবলে গৈ আছে? একো ধৰিব পৰা নাই। কি বাকী- মানে বেমাৰ- কি হৈছে মানে হৈছে জানা দিনক দিনে অসুবিধালে গৈহে আছে। বেমাৰ হ'ব, কিবা হ'ব। এইটো- এই ৰ'দত তোমাৰ জ্বৰ চৰ্দিটো বেছি হ'ব একদম ধুনীয়াকে। জ্বৰ, পানীলগা এইখিনি হবলৈ হ'লেতো থাকিব নোৱাৰা হৈ যাব।
সেইটো হৈয়ে আছে ন' মানুহৰ। আৰম্ভ হৈছে যোনদিনাখনৰ পৰা ৰ'দ দিছে, সেইদিনাখনি পৰা বেমাৰ উম।
উম, একদম স্বাস্থ্য একদম হেৰি যাব মানুহ। এনেকে থাকিবলৈ অসুবিধা হব। তুমি ক'ত? ঘৰতে নে?
মই ঘৰতে। তুমি?
মই ঘৰতে আছোঁ। এ বাৰ ছোৱালী আহিছে। বাৰ ছোৱালী এ লেপটপটো অন কৰি দিছোঁ। ছবি আ- ছবি আঁকো বুলি কৈছে লেপটপত। তাইক লেপটপটো অন কৰি দি ছবি আঁকিবল দিছোঁ। মই তোমাৰ এ তাইৰ লগতে বহিলোঁ বোলো ম তোমালে ফোন এটা কৰচোন বোলো, ফোন-চোন কৰা নাই। কিনো কৈছে, কিনো নাই খা-খবৰ এটা লওঁ।
উম, মই ঘৰত আহিছোঁহে। পৰহি তেনেকে ফোন কৰা হোৱাই নাই।
উম, বাকী মা-পাপা ভালে আছে নে?
অ' ভালেই তোমালোকৰ?
আমাৰ ভালেই। আমাৰ হেৰি মা পথাৰলৈ গ'ল। এ কঠীয়া তুলিব। কঠীয়া তুলিব লাগে যে। এ মাত মাটি ৰুবলে কঠীয়া তুলিলেহে হ'ব তাৰপৰা দেউতা তাকে প্ৰথম মিললে মিললে গৈছিলে মিললে তোমাৰ এই কোমল ধান কোমল ধান কেইটামান কোটাই আনিম বুলি ভাবিছিলে সেইটো কাৰণে মিললৈ গৈছিলে মিলৰ পৰা আহিলেগে আও অ সেই মানে কোমল ধানটো হেৰী যে তোমাৰ সিজাই পেলাই বহাই যে এইটোত মানে পইচাটো অকমান বেছিকে পায় মানে কেজিটো দে কেজি মানৰ আশী টকা মানকে পায় এনেই ন নৰ্মেল চাউল কেজিটোত ত্ৰিশ টকা- পঁয়ত্ৰিশ টকা। এইটো সিজাই পেলাই ৰদাব লাগে মানে। ৰদাই পে- অ' অ' ৰদাই পেলাই কুটাব লাগে।
উম।
পেলাই যিটো চাউল ওলায় মানে, সেই চাউলটো মানে কি তিয়াই পেলাই এই দৈ গাখীৰ যে দৈ গাখীৰ তেনেকে হেৰিয়াৰ লগত আলু-চালু পিটিকা কৰি, আলু-চালু পিটিকা কৰি খাব পাৰি মানে। সেই তেনেকে খোৱা হয় মানে। অ'। এ অ' সেইটো কাৰণে হেৰি কৰিলে সেইটো কৰিম। এবাৰ মায়ে কয় সেয়া টো কাইলে মানে আমাৰ আজিকালি সেই ট্ৰেক্টৰৰ দিনা গৰুটো গ'লে
গ'লে - গ'লে।
সেইটো কাৰণে হেৰি কৰিছে, কাইলে মানে বহুত ট্ৰেক্টৰ গাঁৱৰ ট্ৰেক্টৰ এখনক কৈ থৈছে। মাটিখিনি আগফালে যিখিনি মাটি আছে সেইখিনি বোকা কৰি দিবলে তাপা সেই বোকা কৰি দিম বুলি কৈছে তাৰপা সেইটো কাৰণে মা যেনিবা পথাৰলে গৈছে আৰু হেৰি কৰিবলৈ
তাকে ইমান ৰ'দত যে কষ্ট কৰিব লগা হৈছে হেক পাৰিছে যে কিছুমানেটো ন কৰে আজিকালি আধিহে দিয়ে
সেইটোয়ে আমাৰ আকৌ ধেৰি যে কথা এটা মাটি বাৰী কম যে আধি চাধী দিলে আকৌ বচৰটো খাব নহ'বগে ন আকৌ অসুবিধা অলপ আছে সেইবোৰ মিলাই মেলিহে আৰু এতিয়া ত তাকে কঠিয়াকন তুলিব কাইলে ৰোৱনী লগাব লাগিব দে
অ কোমল চাউলৰ কথা কোমল চাউল নকৰে আগতেতো প্ৰত্যেক ঘৰতে থাকে কোমল চাউল
এ আগতটো তো আগৰ দিনত উম অ অসমীয়া থলুৱা খাদ্য নোহোৱা নিছিনা নিচিনা হৈ গ'ল আগতে তোমাৰ ধৰা মানুহৰ ঘৰত তোমাৰ পিঠা গুৰি থাকে সান্দহ গুৰি থাকে জহা চাউল থাকে মুৰী থাকে তিয়া থাকে তুমি মানে ৰাতিপুৱা একবেলাতো যে আমাৰ এতিয়া যেনেকে ব্ৰেকফাষ্ট আহি বুলি কয় বা তেনেকুৱা কথাবিলাক নোহোৱা হৈ গল আগতে ধুনীয়াকে ৰাতিপুৱা জলপান খাব দু ঘৰত গাখীৰ থাকিব গৰু থাকে ঘৰ গৰু গাখীৰ লবলৈ ধুনীয়াকে বে ধুনীয়াকে জলপান খাব জলপান খোৱাৰ পিছত উ
সেইটোৱে আমাৰ দেউতাক কিন্তু ৰাতিপুৱা সদায় পিঠাগুড় লাডু সান্দহ গুড়ি লাডু খায়
অ সেইটোয়েই সেইবিলাক খালে আচ আচলতে কথা এটা হয় স্বাস্থ্য হেৰি হয় স্বাস্থ্য ভালে থাকে মানে কি হয় ৰাতিপুৱা তুমি যদি আমি দোকানৰ বস্তু এটা খোৱাতকে যদি ঘৰত প্ৰস্তুত কৰা পিঠাগুৰি কেইটা পিঠাগুৰি লাডু এটাই খাওঁ তাত শক্তিটো বেছি বুজি পাওঁ নহয়
সেইটোৱেই দোকানৰ বস্তুতকে সেইবিলাকৰ শক্তিটো বেছি থাকে অহ আকৌ এতিয়া তোমাৰ কচুথু কচুথু জানো খায়ে নেখায়ে নহয় এনেকে
সেইবিলাক বস্তু ক'তনো ক'তনো ঢেক ঢেকীয়া কচুথু আজিকালি বুটলি খাব আজিকালি মানুহ জানো সেইবোৰ কৰিবলৈ সময় হয় আজিকালি এতিয়া আমাৰ দিনত আমাৰ দিনত যেনিবা মাহঁতে বুটলিছিলে কাৰণে দেখি চিনি পাওঁ বস্তুতোক কোন কোন খায় ধেকীয়া যে আগটো খায় এতিয়া যি ল'ৰা ছোৱালী সুদা ঢেকীয়া আমি কিটো খাওঁ বুলি ক'লে সিহঁতি ক'বই নোৱাৰে ঢেকীয়া খাও জানো বনৰীয়া গছ খাই জানো বুলিহে কব, কচু থোৰনো কি কচু থোৰনো কি বস্তু সেইটোতো বুজি নাপায় আজিকালি অ কল পচলা একদম কলপচলা উপকাৰী মানে তোমালোকৰ যি বিলাক এই থঠাইৰড যে থাকে ভৰি যে কিবা কিবি যে মানুহৰ আজিকালি বেমাৰতটো ধেৰ হব ললে সেই বেমাৰ বিলাক কি হ'ল থাইৰইড চাইডত এইবিলাক থাকিলে।
সেইটো খালে ভাল হয় অ
থাকিলে অ সেইটো খালে মানে ভাল হয় সেই বেমাৰ টো মানে সেই আচলতে কল পচলা আমাৰ প্ৰকৃতিয়ে আমাক দিয়া বস্তু বিলাক এনে ভাল বস্তুৱয়ে দিয়ে হয় নে আমিহে প্ৰকৃতিখনন ধ্বংস কৰি গৈ গৈ আছো। আমি প্ৰকৃতিখন ধ্বংস কৰি পেলালো চাবলৈ গলে গছ গছনি কাটিলো কিবা
সেইটো কাৰণে এতিয়া সাৰুৱা সাৰুৱা বস্তু খাই খাই মানুহৰ বেমাৰ পৰিছে বিভিন্ন ধৰণৰ বেমাৰ হৈছে
বেমাৰ সেইবোৰ এতিয়া আজিকালি সঁচাকে আকৌ দেই মাটি তুমি তুমি মেদিচ দৰৱ নিদিলে বা ঔষধ নিদিলে খেতি নোহোৱা হ'ল আগতে কি হয় মাটিখন কোঁৱে চহাই এনেই লাই, বৰফা, পালেং মূলা সিঁচি থৈ দিলে মানুহৰ দুমাহ তিনিমাহ গৈছে চব কিনিব নালাগে ভাত সাজকি আৰু কথা এটা হ'ল সতেজ শাক পাচলি যিটো খোৱা হয় ন তুমি লা মূলা, লাই, লাই পাত কেইটামান ছিঙি আনি ভাজি পেলাই যিটো খালা বা ধুনিয়া কেইডাল মান আনি দালিত দি অহ অহ দালিত তুমি অহ ৰঙালাওটো পাৰিলা দালিত তুমি ধুনিয়া কেইডালমান দি দিলা কি ধুনীয়া গোন্ধ আহিব
সেইটোয়ে কিছুমানেতো আজিকালি নচালে তোমাৰ ধুনিয়া নাখায় এ কবই গুন
উম এ এইবোন নো গোন্ধ এইডাল গোন্ধনি দিবা নাখাওঁ বুলি কয় আজিকালি কি খাব আজিকালি দালিত একদম পোৰা মচুৰ দালি হ'ব লাগিব দোকানৰ ঘৰুৱা মচুৰ ঘৰুৱা মচুৰটো চাগে দেখিয়ে পোৱা নাই চাগে তুমি দেখি পাইছা নাই? ঘৰুৱা মাছে আমাৰ ঘৰতে আমাৰ মাজুলীৰ মানে বৰ্তাহত আছে যে
অহ
সেই বতাহেতৰ ঘৰ পৰা মোক মানে দি পঠিয়াই বৰ্তাহঁতৰ ঘৰ পৰা এনেকে দি পঠিয়াই দি পঠিয়াই সেই বৰ্তাহতৰ ঘৰ পৰা আৰু মগু মাহ দিয়ে মগু মাহৰ তোমাৰ মগু মাহৰ এটা বৰ বনাও বুলি কব পাৰি বৰ বনাই মানে
আকৌ তোমাৰ ভেদাইলতাও বৰ বনাব পাৰি নহয় বৰ বনাই যে
অহ ভে অহ ভেদাইলতা কিন্তু ভেদাইলতা বহুত উপকাৰী বস্তু আকৌ দেই গোন্ধাই বাও। গোন্ধালেও মানে বহুত বেমাৰৰ কাৰণে ভেদ ভেদাটা হয়। বহুত উপকাৰী বস্তু ভেদাইলতা ভেদাইলতা কিন্তু। মাছৰ লগত জোল বনাই অ মোক খাবা আৰু
অ কাঠ মাৰছৰ লগত
তোৱাা মাছটোৰ লগত দেহুব লাগে তোৱাা মাছটো
উম। সেই বেমাৰী মানহ বেমাৰী হ'লেচোন ধেয়াকে খাব দিয়েচোন।
সেইটয়ে মানে ভেদাইলতাই যদি তোৱা মাছৰ লগত জোল বনাই নয় বহুত শক্তি। তি বা।
উম।
এতিয়া কিছুমান। এতিয়া কিছুমান ফল খুৱাই মানুহৰ যিবিলাক ফলৰ দাম এতিয়া অভগণ বিট বুলি কয়। আগতে বিট বাৰী বিলাকতে লাগে। এতিয়া সেইবিলাক পাবলৈ নাই সেইবোৰ বজাৰৰ পৰা কিনিব লাগে।
হয়। বিট বিটটো খাব লাগে মানুহ তেজ বাঢে তেজ হয়। আগত তোমাৰ তেনেকে গাল ছাল ফাটে চকু চকু শক্তি বাঢ়ে।
গাজৰ খালে বিট খালে এইবিলাকৰ মানে মানুহৰ শক্তি বাঢ়ে
উ সেইটো মানে প্ৰতিটো ফলৰ এটা আৰু
অ প্ৰতিটোৰ ফলত নিজা নিজা কিছুমান গুণ থাকে সেই গুণ বিলাকৰ ওপৰতে গোটেই কথাবোৰ দি হেৰি কৰে। ন ভিত্তি কৰে ন। আমি চা এতিয়া জাহাজী কল এটা দৰব নিতিিয় জাহাজী কল এটা পাবলে নাই
নাই নাই।
তাপা কলগছ এজোপা কলগছ এজোপা পাবলৈ নাই। আগতেতো সেইবোৰ অ অসুবিধা নাছিল। ছিল।
আহ
বাকী সেইবিলাকৰ জীৱন জীৱনটোত তেনেকে চলি আছে আমি আচলতে জটিলতাৰ পৰা জটিলতালৈ গতি
উ উম উম আমাৰ ঘৰত আছে বাৰু দে অমিতা আছে ত তমাৰ মধুৰি আছে জল। উঠ এজোপাওছে এতিয়া হেৰি কামৰা এজোপাও আছে। মানে তোমাৰ কেৰাকে তৰা থাকে ন অমিতা প অকিলে তোমাৰ কেৰেকট আহি খাই বাই
অ সেই সেইটো জীৱ জন্তু চলিবৰ কাৰণে এখন তেনেকে আৰু
এইটো এই গছ গছি কেইজোপা আছে কাৰণেতো কেইকেইটা আৰু চৰাই কেইটা আহি থাকে নহবানো।
কেৰকেটোৱা।। অ এতিয়া নবা ন কেক এটা নো তুমি কোপা দেখিবা নাইকিয়া হৈ গল হ ঘনচিৰকা চৰাইটোত দেখোন নাইকিয়াই হৈ গ'ল, ঘ বাঁহৰ ঘৰ যেতিয় পৰাা নাইকিয়া হ'ল মানুহৰ। ঘনচিকা চৰাইটোৱে নাইকিয়া হল ঘনচিকা বুলি চৰাই এটাতে আছে। এইটো নোহোৱা দিশত গতি কৰা নাই জানো।
আগতে সৰু সৰু গছতে তোমাৰ বহ দি থাকেখনন চৰিকাই। ফটো কো খাই।
নোৱা হয় অ ট ক'বাতেটা ঘৰৰত জানো আজিকালি আছে বাৰু টকুৰ পাতৰো ঘৰেে নাই টুকুৰ পাত। স ঘৰ কিবা ঘৰ এইবিলাকতো দেখিবলৈ নাইকিয়া হৈ গ'ল।
সেতটো দিনত।
আগ আগতে টুকুৰ মাতো সঁচাকে দেই টুকুৰ মাতৰ ঘৰত তলত বহুত ঠাণ্ডা আকৌ দেই।
উম বহুত ঠাণ্ডা এ এনেকুৱা ৰদত তোমাৰ
তোমাৰ একদম ধুনীয়াকে যেতিয়া তুমি! কৰবাতো ঘৰত হেৰি কৰি থবা ন এনেকে বা এ বেৰবোৰ যেনিবা মাটিয়ে লিপি থবা।
উম উম।
শুনিছা নহয় লিপি থোৱা ঘৰ লিপি থোৱা ঘৰ বিলাকত বহুত ঠাণ্ডা হয়। মানুহে মানে অনুভৱহে নকৰে আগতে এই কথাবোৰ একদম আ আচলতে আজিকালি কি হ'ল এ চি ওলালে কিবা কিবি লালে সলনি হল। এতিয়া তুমি এন এছ পি চি এন এছ পি চিকে চোৱা সেই পাহাৰৰ মাজত জেগাটো কিমান ঠাণ্ডা হয়।
উম মানে কি আছে? গছত থাকিব গছৰ তলত থাকিব।
উম। বাকী স্বাস্থ্য ঠিকেই আছে নহয়।
আছে আছে।